উম। হেল্ল' কি কৰিছা? ভাত খাই বহি আছো। তুমি?
মই এনে বিছনাতে পৰি আছিলো।
ভাত কিহে খালা?
ভাত খোৱাই নাই।
কিয় ইমান দেৰি?
ভোক নাই। খাবলৈ মন নগলে। আ
দিনত কিবা খালা নেকি?
এইটো সিটোকে চিপছ -টিপছ খাই আছো।
মই আজি দুপৰীয়া ভাতো খালো। গধূলি ভাতো খালো। এতিয়া মাংস আছিলে।
অ'হ।
দুপৰীয়া হেৰি। ৰাতিপুৱা ভাজি আছিলে তাস'তে খালো।
মই দুপৰীয়াও নাই খোৱা। এতিয়াও নাই খোৱা।
খাই লোৱাটো ভাল দেই, গেছ হব নহলে।
মোৰ ভোকে লগা নাই।
অ'হ। হেই কিবা এটা কম বুলি ভাবিছিলো।
নাই। শুনা ড্ৰাফ্টটো বহীত লিখিব লাগিব, তাৰ পিছতহে মই ফোনত লিখিম।
দে বাই দে মনত থাকিবনে?
দে বাই দে মনত নাই। ফটোবোৰ চাব লাগিব।
তথাপিতো মনত আহিব জানো?
কিবা কিবি লিখি থৈ দিম আৰু।
কোনদিনা কি কৰাইছিলে, মোৰ বিশেষকে এই ষ্টেজৰ বিষয়ে যিখিনি মানে থিয়ৰী ক্লাছ কৰাইছিলে সেইদিনা মই যে
মোৰ ষ্টেজৰ খিনি লিখা আছে।
কিন্তু এ কি মঞ্চ সেইখিনি
সেইটোও লিখি থৈছিলো হপাই!
অ উম। মই অথনি হেৰি দাদাজনক কৈছিলো বোলো, কিবা ভুলহলে দেখাই দিবা, তাই বেয়া নাপায় বুলি কৈছিলো। এতিয়া ফোন কৰিছিলে, মই কাটি দিলো।
অ' মই আকৌ সেই এটা লিখিছো।
অ' তাই যে দাঁতকেইটা ওল- যেতিয়া হাহে মুখখন মাখি সোমাব এনেকে, কিন্ত দাঁত কেইটা ধুনীয়া যে হেতুকাৰণে দেখ
প্ৰথমতে মেছেজটো দেখি মো খং উঠিছিলে।
হি -হি।
তাৰ পিছত মই যেতিয়া চাইছো,
ম পাৰথনা না সদায় মুখখন মে ইমানকে চিনি পায়।
হেল্ল'। হেল্ল'। হেল্ল'। শুনা পাইছানে? শুনা পাইছানে? হেল্ল'।
সৰুৱে হে ভেবেলা ডাউনলোড কৰি থৈছে চোৱাগে যোৱা।
মাহত শুলা নে হেল্ল' শুনিছানে?
হেল্ল'।
অ কোৱা
মা হঁত শুলে নে?
শুলে শুলে
উম মা হতে ভাত
দেতাই ভাত খাই আছিলে।
মাহঁতে নাই খোৱা।
মাইও নাই খোৱা ভাত। মাও ভোক নাই বুলি কলে মায়ে দুপৰীয়া খালে বাৰু ময়ো ভোক লগা নাই
তাৰ পিছত তো এ মাত্ৰ আগফালে বহিছে দেউতায়ে বিচনালে গ'ল আয় মই বতাহ লৈছো আজি পূৰ্ণিমা আছে। ক্লিক ক্ৰিষ্টেল চাৰ্চ কৰিব লাগিছিলে কিন্তু এই জোন বাইটো সোমাইে গ'ল
উম কেনেকে কি কৰে ন'?
এই জোনবাইৰ মানে পোহৰৰ তলত এটা গ্লাছত মানে চিচাৰ গ্লাছ মানে চিচাৰ বাতি হ'লে বেছি ভাল আৰু সেই চিচাৰ বাতিটো ক্ৰিষ্টেলডাল মানে গোটেই ৰাতিটো ডুবাই থৈ দিয়ে মানে।
অ'।
পানীটো আম এ পিছদিনা খনে গা ধোৱাৰ পিছত উম এ গোটেই ঘৰত ছিত টিয়াব পাৰি তাৰপিছত পানী খাব পাৰি তাৰ পিছত ই ক্ৰিষ্টেলডাল মানে ধূপ ধুনা জ্বলাই পেলাই আকৌ পিন্ধে।
অ'।
কিন্তু আজি চাৰ্চ কৰিবলৈ সেয়া বেলি কি বেলিহে আহিছে জোনবাই লুকালে। এগমাহ মানে মই প্ৰায় তিনিমাহ মান কৰাই নাই হেৰি যে বৰষুণ দি আছে। নানে জোনবাই দেখিবই লাগিব ফোনত দেখিলে নহব।
উম'। প্ৰতিটো মাহতে কৰিব লাগে নে?
প্ৰতিটো পূৰ্ণিমাতে কৰিব লাগে।
অ'।
আজি সেয়া নহ'লে এতিয়া জোনবাই লুকাই মানে ডাৱৰৰ আঁৰত আছে ফটফটীয়া হোৱা নাই। নাই।
উম।
তাৰ আগৰ পৰা বৰষুণ।
বতৰেহে গৈছে আৰু তুমি পাহৰা নাই নহয়।
মই পাহাৰো নাই নহয় নাপাহৰো মানে হেৰি নহয় পূৰ্ণিমাৰ দিনাখনি হেৰি কৰে গ্ৰুপত দি দিয়ে মানে আজি পূৰ্ণিমা ক্ৰিষ্টেল চাৰ্জ কৰিব বুলি।
অ'।
নৱম পূৰ্ণিমা ক'ত মনত থাকে।
আহ হা।
গ্ৰুপত আগতীয়াকে দি দে চাই থয়।
অ'। কেতিয়াবা লিখিবা ৰিপ'ৰ্ট।
ৰিপ'ৰ্ট জানো কেতিয়াবা লিখো।
মই কাইলৈৰ পৰা কম্পিউটাৰ যাম। মই কম্পিউটাৰতে লিখি পেলাম। উম লিখি পেলাই ডিটিপি মাৰি দে। মানে তোমাৰ ড্ৰাফটোতো এনেও বহিত লিখিবই লাগিব।
উম।
তাৰ পিছত তোমাৰ ধৰিলা প্ৰিন্ট কৰি পেলাম মই গোটেইখিনি। এনেও মোৰ আমনি লাগে ৰে কম্পিউটাৰত গৈ।
আৰু চেম চেম লিখিব পাৰি জানো।
অলপ সলাবলৈ কৈছে নহয় কিন্তু গ্ৰুপত প্ৰায় খিনিয়ে একে কৰিব পাৰি।
প্ৰথমতে ফটোবোৰ যে আমাৰ ফোনত কিন্তু স্পষ্ট হোৱা নাই।
নাই আহা নাকি।
মানে ইমান ক্লিয়াৰ হোৱা নাই তোমাৰ ফোনত যিমান ক্লিয়াৰ আহিছে। যিমান বেছি ভাল লাগিছা আমাৰ ফোনত সিমান ভাল অহা নাই মানে কিবা মানে অকন ধোৱা ধোৱা টাইপ আহিছে। আহিবই ইয়াতকে মানে বেছি আশা কৰিব নোৱাৰি সেইটোকে যে পাইছোঁ। কালি কেনেকে মিলিলে পইচা।
মই দিলোঁ।
অ, অ'। মোৰ যে আহি আছে ধুমুহা তিনি তাৰিখে। নশ আশী কি টকা
অ। টিউচনে পাবা নহয় তুমি তেতিয়ালৈ।
সেই তিন তাৰিখে সে দেৰ আছে ন তিন তাৰিখে দিয়ে নে নিদিয়ে নে।
অহ।
মানুহবোৰৰ মানে
উম।
এ এটা আজি বেমাৰ মাকে এইফালে পঢ়ুৱাবলৈ মাতিছে মানে এনেই ৰাতিপুৱা কৰোঁ। তাৰপিছত ই বেমাৰ সেইকাৰণে পিছবেলা মাতিলে গ'লো এফালে ল'ৰাটো পঢ়িব মন নাই মোক খঙতে পঢ়ুৱাই আছো আৰু। তাকে মই এঘন্টাতকে আজি বেছিয়ে ক্লাছ কৰিলো তাত মানে এঘন্টা। পোন্ধৰ মিনিট মান ক্লাছ কৰিছোঁ তাত।
অ, থাকে অ কিছুমান মা বেমাৰতো এৰি নিদিয়ে। মানে পইচা দিছোঁ তই পঢ়িবই লাগিব।
নহয় ল'ৰাটো এক অকমানতো সুস্থ হব লাগে তাৰ পিছত সি কালি সেয়া অ কালিটো দেওবাৰে শনিবাৰে গ'লোঁ সেই ৰাতিপুৱা মানে হেৰি তাৰ জ্বৰ উঠিয়ে আছে দেই তেতিয়া অ শনিবাৰে মোক গধু ধুলিয়ে গৈছোঁ সি মানে পঢ়িবই। ইচ্ছা কৰা নাই লিখিব ইচ্ছা কৰা নাই মোক কৈছে মোৰ লিখিব মন যোৱা নাই মই মানে তাইৰ ই মৰম লাগে মানে মই তাক হোমৱৰ্কো দিয়া নাই জাষ্ট ওপৰে ওপৰে পঢ়াইছো আ জি মানে আজি সি মানে ক্ৰিকেটলৈ গ'ল ক্ৰিকেট মানে ল'ৰা-ছোৱালী আহে আৰু ক্ৰিকেট বুলিলে ধৰক বেমাৰ চেমাৰ পাহৰে। ক্ৰিকেটলৈ গ'ল ক্ৰিকেটত গৈ পেলাই খেলিব নোৱাৰি বমিয়ালে। আহি পেলাই মই মইতো সেইটো গম নাপাওঁ। মই ফোন কৰিছো যে মই ছয়টা বজাত যাব পাৰিম আপোনালোকৰ ল'ৰা-ছোৱালীয়ে ফোন মানে কৰিব পাৰিব। সি পাৰিব পাৰিব গৈ পাইছোগে ল'ৰাটোৱে ওলাইছে। কৈছে পেটটো বিষাই আছে পেটটো বিষাই আছে বুলি মই একো নাই কোৱা কাৰণ মাৰ ঘৰত। তো একো নাই কোৱা যে মাকো ভিতৰত সোমাইছে মাকো বেমাৰ। মই পঢ়ুৱাই আছো তাকে ধৰা মই ইমানো হেৰি কৰা নাই মানে ধৰা মেটচ কেতিয়াবা। কব দিছো মানে মেথছ কৰি এনেও ভাল লাগে ন মানে ক্ৰিয়েটিভ মাইণ্ড আহি থাকে সেইটো কাৰণে দিছো আৰু অকল ৰিডিং কৰাইছো একো লিখিব নাই দিয়া। লিখিব ইচ্ছা কৰা নাই। দুৰ্বল আমাৰে এতিয়া তোমাৰ জ্বৰ চৰ্দি হ'লে কোন পঢ়িবলৈ মন যাবনো।
তাকে। কিছুমান মাক থাকে তেনেকুৱা এ মই আগতে টিউচন কৰা ছোৱালীজনী মাকজনী তেনেকুৱা। পইচা দিছো মুঠতে তই পঢ়িবই লাগিব।
উম আৰু মানে মোকো এনেকুৱা কৰে আৰু তুমি মিলাই দিবা আৰু। এ মানে লাষ্টত নহবা সেই হিচাপ খেলি মেলি হয়।
ক ওচৰতে নে?
এটা অ দে মানে মই এতিয়া যিমান খিনি ক্লাছ কৰো চব ভতিজাই হয় কিন্তু মই চবকে বাপেক বোৰ বাকি খুৰা বুলি মাতো
অহ।
এঘৰত আজি সত্যনাৰায়ণ পূজা আছিলে, মই মানে গৈ পাইছোগে দেখিছো মানে মই আজি সোন কৰি ন কালি লাষ্ট শনিবাৰে মানে ক্লাছ কৰা নাই সিহঁতি বেলেগ কবালে গ'ল মানে। তাৰ যদি মোক ফোন মই আজি ফোন নকৰিলো তাৰপিছত ডাইৰেক্ট গলো দেখিছিলো মানে এনেকে ধৰিব পাৰি ন' পূজা পাতিলে ধৰা এনেকে আগফালে কলপাত সুধি আছে মানুহ আছে। মই সোমাই যাবলৈ আফচোচ কৰিছো তথাপো সোমাবলৈ লৈছোঁ মই মই ফোন কৰিম বুলি ভাবিছিলো আপুনি ফোন কৰি দিয়া হেঁতেনটো হয় যদি অসুবিধা আছিলে, নাই নাই একো হয় বলা ভিতৰত
অ'।
দে দেওবাৰটো বন্ধ আছিলে মানে কি হ'ল ছোৱালী ঘৰৰ পৰীক্ষা।
অ'।
সেইকাৰণে সিহঁতক বই ই সে মোৰ যিটো লৰা ঘৰত সতয়নাৰায়ণ পূজা আছিলে ইমানো মানে পানী ন' ধৰে কিন্তু মানে উ, উ, সিহঁতৰতো হিচাপ এটা ৰাখিব লাগিব নয় ইমান ক্ষতি কৰি থকাবও নোৱাৰে। কিন্তু মানে সিহঁতি মানে ধৰা এ, হ'ব আজি নকৰিলেও হ'ব এনেকুৱাত মানে মানি লয় আৰু।
অ' কিছুমান আছে বৰ টানি ধৰে।
উম'।
মোক এতিয়া সেই জৰাবাৰত কৰিবলৈ কৈছে এটা হিন্দী সংস্কৃতত এটা হ'ল চব্জি।
মই এটা এতিয়া আছে ক্লাছ হেৰি অল চাবজেক্ট নহয় মানে মেথছটো বাদ দি। মেথছটো দেউতাকে বুজাব, বাকী কিতাপ হ'ব লাগে।
নতুন নে?
আগৰ পুৰণা এই মাজতে মানে এ, পঢ়িছিলে কাৰণে এমাহ দিন দিয়া নাছিলে। এতিয়া আকৌ লাগে হেনো।
এতিয়া কৰিব পাৰিবা জুলাই মাহটো?
উম, জুলাই মাহতো মোৰ ঢেৰ ধুমুহা আছে অ'। এইফালে মোৰ মোৰ লখিমপুৰত কাম এটা আছে, এই ফাৰ্ষ্ট উইকতে জুলাই আকৌ সেই কামটো যাক আকৌ হেৰি কৰিবহে লাগিব এইটো কি বুলি কয় এ খোলা বাৰহে যাব লাগিব অফিচিয়েল কামত তাৰপিছত এদিন এ লেবাৰ অফিচ
অ
তাৰপিছত এদিন যাব লাগিব সুমিতা লগ ধৰি আছে হেৰিলে বেংকলে বিহপুৰীয়া ওলাবা তুমি
বাৰু
তাৰপিছত সেই এডং এ এদিন আকৌ মামী হেৰিতটো আছেই মামী ধুমুহাত টো আছেই তাত কেইদিন ক্ষতি হয় ক'ত কেনেকে যাব লাগে সেয়া আৰু বেলেগলৈ ফোন কৰিছিলা নে কিি
নাই কৰা মই আজি কাৰলৈ ফোন কৰা নাই
উম'। মই বাৰু অলপ অলপ কৈছো, কাহিনীটো কিন্তু মোৰ ভালকে এক্সপিৰিয়েঞ্চ হোৱা নাই যে। এক্সপিৰিয়েঞ্চ হোৱাৰ পিছতে মই, খুলি দিম মানে বুক। মই তথাপিতো, শুনাই থৈছো এক পাক। যেনেকুৱা, বস্তু এটা আছে, মই এক্সপিৰিয়েঞ্চ হোৱা নাই। এক্স। মই খুলি দিম বুলি কৈ থৈ আহিছো। তেতিয়া মোক কথা বতৰা লগ বাঢ়িব। কিন্তু এতিয়া তোমাৰ লগত তোমাৰ লগত কথা পতাৰ আগত কিন্তু তাইৰ লগতে লেকছাৰ দি আছিলো।
অহ'।
তাকো, তাই কেইটা ইনকুৱাৰী সোমাবলে গৈছে। মানুহে মোক তাকে হাঁহি হাঁহি কৈছে মোক যেনে কেটাঙ কৰা দি ।
আমাৰ বামুণৰ ছোৱালী কেটাৰিং পাৰ্টি এটা কিমান, মেছেজৰ ওপৰত মেছেজ কৰিলে অহ'।